কি কৰি আছা
এ আছো দে তই
এ ময়ো আছো আৰু ভাত পানী খালি নেকি
খালো খালো খালো তই খালি ন
খালো কিহে খালি এই মামা এটা সৰু মাছ আনিছিলে দালি তাৰপৰা মাছ টেঙা দি বিলাহী বনালে অ তই কিহে খালি
হে মই আজি নিৰামিষ দালিৰে আলু দিলো নিম টেঙা চেক আ তেনেকে খালো অ অ
সেয়া বাকী খবৰ খাতি কেনেকুৱা ভাল অঁ
তাক বাক খব তোক ক এ মই আছো আৰু
অ
উ ঘৰ যাবি কেতিয়া
দহ তাৰিখ মানে যাম নেকি একে
তই আছ নহয় কেইদিনমান
উম আছো কেইদিনমান
অ কেতিয়ালৈকে আছ
এ মই যাওঁতে পোন্ধৰ বিশ তাৰিখ মান পাবগৈ উান তাকে চাওঁ ৰচোন বা ল'ৰা ছোৱালী লৈ যাবলৈকো দিগদাৰ নহয় সেইটো হয় বাৰু
ব এই লৰাটো বত বাদ হৈছে
অ লৰাছোৱালী মোৰ ছোৱালীজনিটো উতপাত সেয়া তাকে কিছুমানে ইমান ঠাণ্ডা মন ন
সেইটোৱে হয়
উম অ মেকুৰী দেকবা মোন মাতি আছো নহয় ৰাধিবে